অহ এ আছো অৱইছা ভাত পানী খাই উঠিছো। তুমি কি কৰিছা?
এয়া ইমান আজি পেটতো ঠিক লাগি থকা নাই বিচনাতে পৰিহে আছো পাই
অ কিয় বা কি? হৈছে
এই কিবা গেছ গেছ লাগি আছে জানানে কিনো হৈছে গম নাপাওঁ আৰু
অ, কিবা ঔষধ পাতি খাইছা নেকি?
ঔষধ পাতি মানে তোমাৰ সেই গেছৰ পিল টা ৰাতিপুৱাই খালো তাৰ পাছতে তেনেকে নাই নাই ইমানকে আৰাম পোৱা নাই তাৰ পা সেই ঘৰত তাতে এইবোৰ মায়ে কিবা অকমান বনাই খুৱালে
অ মচন্দৰীতো ভাল বুইছা নাই, মচন্দৰিটো খাব লাগে অকল নিমখ অকমান দি পেলাই, উম বহুত ভাল তুমি যদি পেটৰ কেতিয়াবা হয় তুমি মচন্দৰি খাব পাৰা মচ- চন্দুৰিটো বেলেগ একো কৰিব নালাগে পানী অকমান দি পেলাই কেৰাহিটোতে নিমখ অ- অকমান দি পেলাই তেনেকেই ভাতকেইটা খাবাচোন বহুত ভাল হৈ যায় আৰু নহলে তুমি আমাৰ মায়ে যিটো খুৱাই আৰু আমাৰ মায়ে আকৌ হেৰি মোৰ মানে কেতিয়াবা বৰ বেছিকে পেটতটো অশান্তি লাগি থাকিলে মানে ধৰা উম বাহিৰলৈ যাব লগা হৈ থাকে ন বাৰে - পতি, তেতিয়া মানে মায়ে কি কৰে এই নেমু যে গোল নেমু বা গুল নেমু গুল নেমু না- থাকিলে কাজি নেমু মানে কেঁচা টোৰ কথা কৈছো আৰু নেমু হ'লেও হ'ল নেমুৰ ৰসটো উলিয়াই ল তাত পানী একো মানে বানি নিমিলাই নিমিলোৱাকে তাত চে- তিনি অকমান এচামুচ মান মানে ধৰা গুৰি নেমু ৰস যদি তিনি চামুচ মান হয় চেনি তাৰে আধা চামুচ মান দিয়ে মানে চেনটো সমানে দিয়ে মিঠাটো তেনেকে কৰি গোটেই খিনি খুৱাই দিয়ে গোল নেমু হ'লে বেছি ভাল আৰু
গম পাইছ
তেতিয়া ভাল হৈ যায় নহ'লে বেলেগ খুৱাবলৈ হ'লে এই মচন্দৰিটো খুৱায়
মোৰ সেৰিও ভাল লাগে পিছে মানে ভাল হয় দেই এই তোমাৰ গোল নেমুটো যে খুব অ নিমখত দি পেলাই
অ অ সেইটো থৈ দে ন সৈত সেইটোতো ভালেই নিমখত দি থোৱাটো কিন্তু মানে এই যোনটো মানে ধৰা কেঁচা নেমুটো খায় নে সেইটো মানে পতককে কামত দিয়ে
অ গম পাইছো
মই মানে সেইটো কিবা এটা প্ৰব্লেম হলে মানে কিবা এটা পেটৰ মানে ইটো সিটো হ'লে মানে মোক সেইটোৱে খুৱাই মানে
আকৌ হেৰিও ভাল কৰে দেই পিছে কেহেৰাজ নে কি বুলি যে কয়
সেইটো মই খাই পোৱা নাই আৰু কেহেৰাজ মানে বন কিবা
অ বন তাৰ পিছত তোমাৰ আকৌ হেৰি আমলখি আমলখি কো তাৰ ছতে
ধিৰামকো
মধুৰিআমৰ খু কুঁটোতো খুৱাই আৰু আমল খি পাত পাত আমলখি তাত
মই সেইটো নাজানো বাৰু দেই
পাতো তোমাৰ মিক্সিত মাৰি পেলাই মানে খৱা ঠাই বুলি শুনিছো আৰু তাৰ পিছত আকৌ মধুৰি কুোন তো তো বা আৰু তোমাক, সেইটোতো লগাই লগ পাই আৰু
বাহিৰলৈ অহা বেছি অহা যোৱা কৰি থাকিলে এইটো খুৱাই বাৰু বা অকমান নিমুনিয়া টাইপ হ'ব ধৰিলে তাকে খুৱায়।
খুৱাই দিয়ে, কিন্তু তুমি এনে চাবাচো এনেও সাধাৰণতে যদি তোমাৰ চাৰি বাৰ মান হৈ যায়, তুমি অকনমান তেনেকে ঠেকেচি পেলাই ৰসটো চেপি তাত চেন যদি ধৰি লোৱা তিতাটো কিছুমানে নাখায় যে তাত তুমি সে চেনী অক অকমান দি পেলাই খাই দি ও মানে ঠিক হৈ যায়।
অ পেটৰ অসুখত মানে এই-এইবিলাক আমাৰ মানে, আগতে আমি ইমান গেছৰ টেবলেট নাখাও নহয়। এইবোৰেই দিয়ে আৰু মায়ে মানে কি কৰে, এই কফুৰ যে ক ফুৰ চিনি পোৱা? খোৱা কফুৰ? অ, খোৱা কফুৰটো খুৱাই। খোৱা কফুৰত অকণ চু অকন মিলাই বা চুণৰ পানীত এনেকে দি পেলাই খুৱাই, সেইটো বহুত ভাল আৰু মানে, এনেও আমাৰ মায়ে মোক বিশেষকে গোলনেমুটো খুৱাই দিয়াৰ লগে লগে মোৰ অলপ টাইমৰ পিছতে ভাল হৈ যায়।
উম', উম',
তেনেকুৱা হৈ যায়।
এতিয়া আকৌ তোমাৰ আৰু এটা বস্তু খুৱাই বুলি নাই এ-এখন বোলে জুইত পুৰি পেলাই তোমাৰ পৰা যি পানী ওলাই মানে, সেই পানীতোক খালেও বোলে ভাল হেনো। যদি খুব লেত তিন হৈ থাকে বা গেছ হৈ থাকে হেনো পেটত মানে গেছ জমা হৈ থাকিলে, তোমাৰ খোৱাই দিয়ে বুলি শুনিছো। আৰু না
অ', তুমি-তুমি জানা নাই? কেতিয়া বা মোৰ মানে এইবাৰ উম মানে এই মাৰ- ঘৰ বিহুত - মানে- উম হৈ যোৱা মাঘৰ বিহুত আৰু- মানে কি মই ইমান ঘৰতে আছে ঘৰত তই আছিলিগে মই আকৌ ইমান তেতিয়া আমাৰ ছোৱালীও তেতিয়া মানে মোৰ ভন্টি আছে যে- খুৰা ছোৱালীজনী তেতিয়া মানে তাইও সৰু তাৰপিছত মই ঘৰত- ততে এ মানে উম তাতে থাকো মানে পঢ়া জেগাৰ পৰা আহি পেলাই তাতে আছিলোহি ন ঘৰত। তাৰপিছত- অ তাৰপিছতে আছিলোহি থাকোতে মানে কি হল এই এইটো কি বুলি কয় মাংস আনিলে। এনেইতো ধৰা পঢ়ি থকা জেগাত- আমি আগতে ইমান মাংস চাংস খোৱা নহয়। নহয় আৰু তাৰপিছত তাতলৈ এতিয়া মাংস অ মাংস আনিলে বা- এ সৰু ল'ৰা ছোৱালী থাকিলে মানে ইমান আৰু আমাৰ খুৰীহঁতৰ ল'ৰা ছোৱালী আছে যদিও সিহঁতি মানে ইমানটো খাব নোৱাৰে। আৰু তাতে দাদা সৰু ছোৱালী এজনীও আছে। তে ন। সিমান অকমান দিগদাৰ মানে বনাবলৈ মেলিবলৈও অকণমান দিগদাৰ হয়- তেওঁ মানে মই মাঘৰ বিহুতকে আমাৰ ঘৰত সদায় এটা নিয়ম আগফালে মানে আমাৰ হেৰি দিয়ে কি বুলি কয় মানে কিবা এটা বনাই আৰু- যেনেকে ভেলাঘৰ বনাই যে এইবাৰ মানে আমাৰ দূৰত- নবনাই ওচৰতে বনালে- নবনালে মানে বাৰীখনত নবনাই কাৰণ বনোৱা- কথাটো হ'ল- সেই আৰু এই ছোৱালী লৈ পেলাই মাকে কলৈকো যাব নোৱাৰে-
নোৱাৰে উম উম।
অ সেইটো কাৰণে মানে তাৰপিছতে আৰু মাংস আনিলে তাৰপিছত মই মানে ভাবিলো এইবাৰ মানে খাম আৰু বহুত দিন খোৱা নাই- এবাৰ ভালকে খাওঁ। বাহিৰত থাকিলেতো এইবিলাক খোৱা- কৰা নহয়ে ন বেলেগত পঢ়ি থকা জেগাত আৰু- আৰু হাঁহটোতো আৰু এনেকুৱা বস্তু নহয় এদিনে খা মানে অকলে খাব- পে কাৰণ মানুহ ঢেৰ গোট খালে ভাল লাগে আপ। মা মানে বিহু
আৰু হাঁহটো তোমাৰ বৰ এটা ঠিকো নহয় নহয়।
চব আহে। তাৰ পিছত মানে কি হৈ গ'ল আমাৰ খুৰায়ে হাঁহৰ মাং ফানলে। দে এটা-এটা হাঁহ আনিলে তাকো কাটি মেলি আনি যে ছে মই-মইয়ে ভাইটিয়ে গৈ পেলাই আমি--খাহী মাংস আনলো। তাৰপিছত আকৌ হেৰিয়ে এইটো কি বুলি কয় আমাৰ খুৰাই আৰু খাহী মাংস নিজেও আনিলে দেই খেদ যে আমাৰ পি জি। মানে এতিয়া কি হ'ল? আমাৰ মানে চবে বেলেগ বেলেগকে বনাই আছে। খাহী মাং খ আমাৰো বনাইছে। উচ্ উম তাৰপিছত স আধাক কেজি মান আমাৰ বনাইছে, খুৰাহঁতৰো আধা কেজি মানে বনাইছে হাঁহৰ মাংসও গোটেইটো বনাইছে। তাৰপিছত মই মানেক কি হ'ল--খুৰীহঁতে আৰু আমাৰ মাহঁতে মানে--যিমান খাওঁ খা আৰু এইবাৰ মানে ভাজা তাৰ পৰাই খা মইয়ো মানে সেইটো কাৰণে ভাবিয়েই এইবাৰ মানে ঠিকছে খাম আৰু এনেকে বোলে তোমাৰ মাংস এনেই নাখা খাওঁ মাংস তিনি পিছ মান খাওঁ আলু তেনেকে জোল খাই পেলাই মই হৈ যা যে মানে ইমান খাব নোৱাৰোঁ। মইতো আৰ ভাজা পাই খায়ে আছোঁ, খায়ে আছোঁ, খাই আছে হুম হুম চু উচ খাওতে সিহঁতৰ মানে খু-খুৰা ল'ৰাটোৱে লৈ আহে মই সেইখিনিও খাই দিওঁ আনকি মোক দে দে দে মই খাম ম হয় নেকে বুলি। তহঁতেতো খায়ে থাকিবি তুমি খাই থাকো নহয় পিছত খাই থাকিবি এনেও সদায় খাই থাকো তহঁতি মই ইমান মাংস নাখাওঁ আজি মোক খাম বুলি খাই আহিলো। তাৰ পিছত আৰু ৰাতিটোতো- খাই হ'ল? কিন্তু ৰাতি আকৌ কথা হ'ল কি আমিতো মোৰ মাহ সোনকালে টোপনি নাহে ইমান টোপনি ধৰিছে মই তাৰপিছত কিন্তু শুব পৰা নাই গেছ আছে পেটটো কিবা কিবি ৰাম প পিছদিনাখন আৰু গৈ পেলাই আৰু ৰাতি ৰাতিপুৱাই ৰাতিপুৱাই ৰাতিপুৱাই মই মানে উলটি আহাইছোোৱা বুজিছা সেইবোৰ কৰিু লৈ বোলে তাৰপিছত আৰু মই মানে ইমানেই গা বেয়া মই উঠিব নোৱাৰো ইমানেই বেয়া লাষ্টত গেছৰ টেবলেট খাইছোঁ কামত নিদিয়ে মই গৈ পেলাই লাষ্টত কি কৰিছো জানানে এই হেৰি খাইছো বেজি দিব বেছি ল'ব লগা হৈছিল তেতিয়াহে মোৰ কামত আহিছে
চাইক থব বহুত দিগদাৰ কৰি দিয়ে দেেই চ এক গেছিল লগগ ইডতে অ তুমি এক এতিয়াও সেই ঘৰুৱা বস্তু বোৰহে বেছিকে খুওৱা হয়
উম গেছে মানুহ মাৰি মানে মানুহ আকৌ মানে হেৰি কৰি পেলাব মোৰ মানে সেইদিনাখননৰ অকমান মোৰ গেছ নাই ন তাৰ পিছত মায়ে মোক টা চিন্তা নকবি তই এইটো খাই ল তই এনেকে খাও মানে তথাপিও সেইবোৰ ঢেৰ কি খুৱাইছে চাপেও মোৰ ভাল হোৱা নাই ইমানেই মোৰ মানে একবাৰে বেছি হৈ গ'লগে মানে তাৰপিছত মানে মই যে মাংস তোমাৰ আৰু আছে ধৰা ম' আলহা কেজটো থাকেই গ'ল। সেইয়া গোন্ধত শুনা তোমালোক কোনে হেৰি কৰে নি তেনেকে আনে তুমিতো অকলেহ খোৱা হয় নাই। তুমিতো কিমান
উম, আমাৰ তোমাৰ মানে কি হয় আমাৰ পয় পলি মাংস হাঁহৰ মাংস আনিলে খোৱা হয়। কিন্তু তোমাৰ ব্ৰইলাৰ আনিলেহে খোৱা নহয় ব্ৰইলাৰটো মাহতে নাখায় মইহে আৰু তোমাৰ বাকী ধৰি লোৱা ছাগলী বা হাঁহ আনিলে খাই কিন্তু সেই মাৰ হাই প্ৰেচাৰ হাই প্ৰেছাৰাক ক'নো হাঁহ শুনা কৰা পক্ষত এভইড কৰাই ভালক গৰম দিনত মানে বিশেষকে ডক্তৰে মাক মানা কৰি থৈছিল সেইকাৰণে বৰকে মানে আমাৰ খোৱা নহয় মানে অ'। মাঘৰ বিহুত কেতিয়াবা তেনে বনাম হে মাছ লৈছিল আৰু
আমাৰো চলে তাৰ পিছত মানে কি হয় মোৰ মায়ে মই তেতিয়াৰ পৰা মাংস খিনি বাকী খিনি বনোৱা পিছতো মই খাব নোৱাৰা হ'লেও গোন্ধতে ইমান বেয়া পৰ যা হ'ব।
আৰু গোন্ধটো তুমি লব নোৱাৰা হৈ যায় জানানে।
মাংস বেছি খালে সেইটোয়ে হৈছে আৰু মাংস যেতিয়া বহুত খবা ন' তমাৰ এনেকুৱা লাগ দালি ভকেইটাক ক'লে গ'ল।
অ', দালি ভাত কেইটালেহে মনত পৰে সঁচাকেও
মানে সদায় খাই থাকিলে আমাৰ ভাই আমাৰ ভাইটি কিন্তু মাংস খাই খাই তাৰ এলাহ নালাগে দেই।
এই ল'ৰাবলাক খাইে জানানে আ আমাৰ ঘৰতো মই আমাৰ জেঠাইৰ ল'ৰাৰাকেইটাকো দেখিছো বা আমাৰ বৰ্তাৰ ল'ৰাৰাকেইটাকো দেখিছো মাছ চাছত ইমান ইন্টাৰেষ্ট নাই কিন্তু মাংসকন পালে মানে তোমাৰ মাংসকন পালে তাহনক বেলেগ নালাগে আৰু। আৰু ইমান খাব পাৰে আমনি লাগি যায় পাই। আৰু মছলা অলপ দি নি তেল মছলা। উম।
সেইবোৰ খোৱা কাৰণে প্ৰব্লেম ইমান।
উম।
সেইটো খালেই পেটৰ বেছি প্ৰব্লেম হৈ যায়।
সেইটোৱে তেল আৰু মছলা যিমান তাহাতি ইউজ কৰা নহয় আমাৰ মে।
উম
আমি যদি
এতিয়া মানে তুমি এটা কাম কৰিবা বুজিছা এই উ নিমখত দিয়া নিমখ অকন বা কিবা অকনকে খাই দিবা বুজিছা
তাকে নিমখে নেমু ভাত অক মানে খালো আৰু আৰু তোমাৰ কিবা আৰু কিবা দিলে না
খাই দিব বুজিছা
মচন্দৰীটো মানে সিজাই পেলাই খাম নেকি হা হা
অ সিজ পানী অকণ দি সিজাই নিমখ অ পানী অকনত মচন্দৰী খিনি দি
অ অ
তেনেকে মানে কাটিব নালাগে আৰু তেনেকে দি দিবা দি পেলাই তাৰ পিছত তেনেকে নিমখ অকণ দি খাই দিবা
গম পাইছো আৰু তোমাৰ আৰু কি খালে ভাল চাগে
আৰু তো সেইয়ে এইখিনিকে খাই লচোন তাৰপিছত মই তোমাক জনাম
তাকে বাৰু মই তোমাৰ লগত পিছত পাতিম মই মোৰ ফোন এটা আহি আছে দেই
হ'ব দিয়া
ঠিক আছে দিয়া